হেল্ল'
কোৱা কোৱা
শুনিছানে উম এ তুমি কি ফোন মাৰোতে কি আহা নাছিলি নেকি মোলে
নাই অহা নাছিলে মানে মোৰ পাঁচটা হেৰি কমপ্লিট হৈ গল যেতাপিছত চাবমিট কৰিলো তাৰপিছত যোৱা আছিলে মানে
অ তুমি হেৰি কৰা ৰিকুৱেষ্ট কৰা
হা
ৰিফ্ৰেছ মাৰা ৰিফ্ৰেছ মাৰিলে আহিব
মই আহিছোঁ
উম বাকী এতিয়া কি কৰিছা ভাতটো
বনালো ৰুটি বনালো খাই কিনে আহিছো
বা আজি মাংস খাইছা ন? ঠিকে কি মাংস
ব্ৰইলাৰ ব্ৰইলাৰে বেছি।
উম আমাৰ আৰু সিজো আৰু উম উম
এতিয়া ভাত খালা মানে?
এতিয়া মানে তোমাৰ হেৰি ছটা চাৰে ছটা মানতে খালো।
অ। তোমাৰ মাতটো যে মানে আমৱা হেল্ল'
শুনি আহ কোৱা? হেল্ল'
তোমাৰ তোমাৰ মাততো যে মানে মোৰ লগৰ চিনাকি এটা আছে, তা নিচিনা ছে- লাগে শুনিবলে।
হে হয় নেকি?
উম।
মই আক মোৰ নিজৰ মাতো শুনিলে বহুত হাঁহি উঠে।
কিয়?
নে ল'ৰা মানুহ নিচিনা মাত নহয় যে কিবা অলপ মানে ভইচটো অলপ হেৰিকে ওলাব লাগে আৰু কি বুলি ক'ম
উ ভালে আছে ছেম হয় মানে কেতিয়াবা চাবাচোন মই মানে এ কিবা কাৰণত সেই চেই কৰিলে ভইচ দিলে মই দিম।
উম। এ তোমাৰ যে ফোন অহা নাছিল তোমাৰ ফোন অহা যে নাছিলে এতিয়া ঠিক হ'ল ন?
অ হল এতিয়া হৈছে অকণ আগতে।
উম এয়া আমাৰো ক'ত এতিয়াহে হৈছে বাকী ৰাতি ৰাতি কিমান দেৰিলেকে থাকিবা।
থাকো চাৰে এঘাৰটা মান কেতিয়াবা বাৰটাও বাজে।
উম ফ্ৰী থাকিলে ফোন কৰিবা এ মানে তোমাৰ ইয়াত ইয়াত এপত।
কৰিম বাৰু।
উম। বাকী তোমালোকৰ ফালে বৰষুণ দি আছে নে?
বৰষুণ এতিয়া নাই বাৰু অলপ আগতে দিছিলে সন্ধিয়া টাইমতহে দিছিলে বেছি।
আমাৰ ফালে বৰষুণ পেলাই আছে।
অ তোমালোকৰ এ হেৰি এ শনিবাৰ বজাৰখন যে আছে সেইফালে সোমাই যায় নেকি?
নহয় আমাৰ তোমাৰ কোন যে জানা এ বৰ নাম ঘৰটো যে আছে দেখিছানে?
অ অ।
বৰ নামঘৰটোৰ অপজিত চাইডে যাব লাগে।
মানে বৰ নামঘৰ এই নাম পিঠা ঘৰ পৰে নেকি?
পিঠা খোৱা পৰে।
কিয় তুমি আহিছা নেকি এইফালে?
আহিছো মানে গৈছো নাম পিঠা ঘৰত গৈছো, কমাৰ চুকত গৈছো।
কৰ্মা চকত কোন আছে তোমালোকৰ কোনোবা চিনাকি আছে।
অ চিনাকি মানে মোৰ মাহীৰ লৰাটোৱে বিয়া তাৰ পৰাই কৰাইছে।
অ অ
আৰু নাম পিঠা খোৱা তোমাৰ চিনাকি
উ বাকী তোমাৰ ৰিলেটিভ নাই ইয়াতে মানে তোমাৰ এইফালে আমাৰ বিহাগু চাইদে
ৰিলেটিভ আছে এ ৰিলেটিভ আছে পিতহঁতে আছে মানে আহ ত ইমান নাই মাহ মানে আগৰ হেৰি টাইপত আৰু এতিয়া ইমান ক্ল'জ নহয় আৰু নিজৰে হয় কিন্তু আহ যাহ সেইবোৰ একো নাই
বুজিছোঁ তোমাৰ কথাটো বুজিছোঁ বাৰু
অ অ বংশৰ মানে একেবাৰে
উম
উম কোৱা আৰু
কোৱা তাকে তোমাৰ এই হেৰি ফুৰিবতো চাগে তুমি এতিয়া নোযোৱাই চাগে নে এনে যাবা
পৰহিলে মানে যাম নেকি এপাক
উ গ'লে ক'বা একেলগে যাম
এনে এপাক ওলাই যাম। হা
একেলগে যাম নে মই যাব নোৱাৰিম তোমালোকৰ লগত
কি কৈছা
তোমালোকৰ লগত যাব পাৰিম নে নাই ফুৰিবলৈ
পাৰিবা
অ
কি আৰু ফ্ৰেণ্ড হিচাপে গ'লে হল
উম ফ্ৰেণ্ড হিচাপে যাম বাৰু বা ভাইটি হিচাপে যাম
উম অ ভাইটি হিচাপে
উ
জিয়েপ চিয়েপ আছে নে
উম বৰ্তমান
অ
তোমাৰ ধই নাই নাই সঁচাই নাই বাৰু তোমাৰ আছে নে নাই আছে চাগে তোমাৰ।
মোৰ মোৰ আছে তুমি বোলো ইমান ভাল হৈ আছা নে?
এ কি কবা আৰু এ কি মানে বিয় কি গাৰ্লফ্ৰেণ্ড থাকিলেহে মানে বেয়া হৈ থাকে নেকি
নহয় না আজিকালি চবৰে মানে একে অকমানি পোৱালি ফে ডাঙৰলৈ চবৰে থাকে। ত ন সেইটো কাৰণে কৈছো
অ মোৰ আক অকমানি পালি বুলি নাভাবিবা দেই।
সেই না ভাবো ধেই কিয় ভাবিম
অ এ আছিলে এতিয়া বৰ্তমান নাই।
উম তোমাৰ এজ।
এইজ মোৰ এতিয়া টুৱেণ্টি।
চেম হয় তেনে দেখোন।
কি হয়।
মোৰো টুৱেণ্টি ছেম হয় বোলো মোৰো টুৱেণ্টিয়ে হয়।
অ তেনেহলে সমনীয়াই আৰু।
চত।
মোৰ টু থাউজেণ্ড ছিক্সতে।
উম উম। এতিয়া কি বৰষুণ দিয়ে আছে।
দিয়ে আছে দিয়ে আছে।
অ।
ব । উ মাহত জানো হুলেনে নাই নাজানো মই এই বৰ্মা হেত ঘৰতে আছো।
অ।
বাকী তোমালোকৰ মাহত হোলে।
নাই হোৱা আমাৰ দেৰি হয় অ খোৱা কৰা মানে আজি হে সোনকালে হ'ল।
উম দে দেৰি হয় ন তোমালোকৰ। তোমালোকৰ জইন ফেমিলি নেকি।
নহয় নহয় জইণ ফেমিলি।
উম।
এনেই দেৰি হয়, মানে বনা বনোৱা কৰা দেৰি হয় খোৱা দেৰি হয়।
এইটো বাৰু চবৰ উম।
মই জইণ ফেমিলিত থাকি বেয়াহে পাওঁ।
কিয় হেই।
এনেই, এনেকে ভাল লাগে।
আমিতো জইণ ফেমিলিয়ে থাকো।
হয় নেকি।
উম।
অ'।
কিয় জইণ ফেচিলিটো কি তোমাৰ কি বেয়া লাগে, মানে কি অকলে থাকি ভাল লাগে নেকি।
অ' মই মানে বেছিভাগ এনেকে যে হুলস্থুল কেলেও মেলেও পোৱালী ছোৱালী সৰহকে থাকিলে বা। কিবা কিবি ইমান ভাল নাপাওঁ মানে এইবোৰ আৰু। জইন ফেমিলী আহিলে নহয় দাদা বা কোনোবা কোনোবা ধেৰ থাকিলে ত বেছি শাসনডাল আহি যায়। এতিয়াও শাসন বাৰু।
উম, সেইডালতো থাকিবই আৰু তুমি যেতিয়া নিজে, নিজে ডাঙৰ হৈ আহিবা তেতিয়া তোমাক। কোনো শাসন কৰিব নোৱাৰে এতিয়া তুমি যোনটো।
অ এতিয়ালৈকে, এতিয়ালৈকে কৰি থাকে।
উম সেইডাল নহয় দেই সেইডাল আমাৰ আমাৰ ফেমিলি সেইডাল নাই সেই চব নাই। মানে কি জানা, মানে কি।
কি এতিয়া ছোৱালী মানুহ ন। ক'ৰবাত ওলাই যাহা তাহা ধৰ লৰা ভাল পোৱা কিবা কিবি সেইবোৰত মানে অকণমান হেৰি কৰে আৰু।
অ'। শুনা, এতিয়া ধৰি লওঁ মই এতিয়া তোমাক একদম চিধাচিধি কৈছোঁ অসভ্যালি নকৰিলেই হ'ল বাকী তোমাক কোনে কি ক'ব কোৱাচোন। সেইটোৱেই তুমি এতিয়া অ' শুনিছা
উম
তুমি এতিয়া ধৰি লও অ এতিয়া যে তুমি যে ক'লা যে শাসন কৰে বুলি
উম
খং মোকো কৰে মোকতোটো মোক চাই মোক যিমান শাসন কৰে তুমি চাগে তাৰ তলত থাকিবই নোৱাৰিবা কিন্তু এতিয়া ডাঙৰ হৈ আহিছো এতিয়া একো নকয়, কাৰণ কিছুমান কথা নিজে বুজি পাও না
অ' নে চব কথাতে ন কয়, আৰু যোনটোত মানে ক'ব লাগে সেইটোত কৈয়েই ন
উম আৰু বোলে এই কে ধৰি লও এতিয়া কথাটো কৈছো, কিছু এতিয়া কিছুমান কথাতে তও মই ভাল পাও বা তুমি ভাল পোৱা সেইটো তোমালোকৰ ডাঙৰ মানুহে বা ডাঙৰ দাদাই বায়ে বুজি নাপাবও পাৰে না সেইটো যদি কিবা কমপ্লেইন কৰে সেইটো লাভ নাই এইটো কিছুমান চাবাচোন, কিছুমান মানে কিছুমানৰ ঘৰত কিছুমান দাদা বা থাকিব চাবাচোন তুমি মানে ভাল বস্তু এটা কৰিলেও বা ভাল পালেও ধৰি লও সিহঁতে সেইটো মানে নিবিচাৰে মানে
অ' উম সেইটোৱেই
আৰু সিহঁতে সেইটো কি কৰে তোমাৰ এইটো শাসন টাইপত মানে সিহঁতে দেখাব চায়, কিন্তু সেইটো নহয় সেইটো সিহঁতে নিজে ভিতৰৰ পৰাই বেয়া পায়
উম সেইটোৱে
সেইটো আমাৰ আমাৰ আমাৰ একদম চিষ্টেমে নাই আমাৰতো পুৰা কাজেন কেইটা পুৰা একদম হেৰি লগত
অ'।
সোমনিয়াই থাকে নকও
অ' সেইটোৱে, তেনেকোৱা হ'লে ভাল বাৰু। মোৰ মানে দাদা আছে হা আগতে
কিন্তু সেই আৰু ধৰি ল অ'।
অ সেইটো এইবাৰ তোমাৰতো বেলেগ এটা কথা।
উম, উম। অ' শুনি আছো কোৱা।
তোমাৰ নি নেটৱৰ্কটো বেয়া অলপ হেৰি হৈ আছে মানে মাতটো ফাটি ফাটি আহিছে।
অ' আমাৰ মানে এইটো ৰুমত ইমান নেটৱৰ্ক নাপায়।
অ'।
ঠিকে আছে দিয়া।
কি কৈছা।
হ'ব আৰু দিয়া ন' কাইলে পাতিম এতিয়া গুড নাইট।
বা হ'লেই নে হেল্ল হেল্ল হেল্ল'। অ' তোমাক কথা এটা কওঁ, শুনা।
কোৱা,
তুমি যে এতিয়া যে শুব দিয়া বুলি ক'লা যে।
অ',
মই তোমাৰ এইকথাটো ইনডাইৰেক্টলি ক'ম হা, তুমি আকৌ ডাইৰেক্টলি মানে ডাইৰেক্টলি ভাবি ল'বা আৰু।
অ', অ'।
মানে কি জানা, তুমি যে এতিয়া ক'লা হ'ব দিয়া বুলি তুমিতো কিবা এটা কাৰণত চাই-পেলাইহে হ'ব দিয়া বুলি কৈছা, হয়নে?
অ',
সেইটো নহয়, তুমি আৰু দুই মিনিট মান কথা পা-পাতা মানে, তুমি তেতিয়া হেৰিটো বেছিকে পাবা। বুজিছা, হয় এইটো হয় নেকি? নহয় হৈয়ে হৈয়ে।
টুৱেলভ মিনিট, টুৱেলভ মিনিট পাতিব লাগে নেকি ন'?
অ' টুৱেলভ মিনিট, আৰু কেতিয়া
অ' আগত মানে, ফাৰ্ষ্ট ফাৰ্ষ্ট যেতিয়া এইটো হৈছিলে ন', মই আগতে সেইটো মানে মোৰ ৱাটছপত মেছেজ আহিছিলে, তোমাৰ এইটো কৰি তাৰ পাছত তেতিয়া মানে মেছেজটো চাই থৈ দিলো, ইমান ইম্পৰ্টেণ্ট নিদিলো আৰু। মই মানে আগতে এইটো এপছত কৰা আছে মানে।
এ, মানে কি জানা তুমি? বুজিছোঁ বুজিছোঁ, মই কথাটো বুজিছোঁ, এতিয়া মই এতিয়া লাষ্ট তোমাৰ হেৰিলৈকে কৰিছোঁ, ডেৰ-ঘণ্টা লৈকে কথা পাতিছো।
এ, এটা ক'লতে মানে?
এটা ক'লতে তুমি ভাবা। তুমিতো ইমান কম সময়তেই হ'ব দিয়া, হ'ব দিয়া কৈ আছা।
নহয় নহয়, মই তেনেকে বুলিয়ে জানো ন'-দহ মিনিট পাতিলেই হ'ব।